হেল্ল'
অ' কি খবৰ?
ভলে অ' ভাল।
অ'।
কি কৰি আছা? উম।
াইলিয়া।
এ মই মামাহঁতৰ ঘৰত আহিছো ফুৰিব আহিছিলো যে মামাহতৰ ঘৰত বহি আছো আৰু।
হয় আ মইাৰ ডাঙৰ ছোৱালীজনীৰ ঘৰত আহিছিলো দপৰীয়া ভাত খাব মাতিছিলে। সেয়া আৰু আহিছিলো সময়ে নাপাও যে এতিয়া মানুহজনে মই আহিছো। হে ভাত খাই বৈ লৈ অলপ বহিছো আৰু। তাই ঢেৰ বস্তু বনালে। দালি বনালে যাই নাই ভাই স্কুটিত গৈছিলো গাড়ীখন নিয়া নাই বাৰু, স্কুটিত স্কুটিতহে হেৰি গৈছো দুজন সেয়া আৰু ছোৱালীজনী কলেজৰ পৰা আহি পোৱাই নাই পক্ষ খাই আছে আজি সেইটো কাৰণে আমি দুজনে আহিছো। এ খাই বৈ লৈ এতিয়া বহিছো বহুত বস্তু বনালে আজি।
অ'।
ইমান বস্তু কিয় বনাব লাগে এতিয়া বনালে এতিয়া দালি বনালে তাৰপিছত সৰু সৰু মাছ যে সেয়া মাছ, মাছ বনাইছে। তাৰপিছত আকৌ ডাঙৰ মাছ বনাইছে তাৰপিছত লোকেল মুৰ্গীও বনাইছে। লোকেল মূৰ্গী আক' কচু দি বনাইছে বহুত ভাল লাগিলি খাই।
অ' অ' মাক কৈছে যেতিয়া ফূৰ্তিতে বনাই দিছো।
অ' হ' হয় হয় এতিয়া আকৌ হেৰি বিলাহী উ বিলাহী আলুৱে ডাঙৰ মাছখিনি বিলাহী আলুৱে বনাইছে আৰু সৰু মাছ খিনি পিয়াজ দি থুপথুপিয়াকে ভাজিছে বহুত ভাল লাগিল খাই তাৰমানে সে সৰু মাছ খিনি মই সুধিছো তাইক সৰু মাছখিনি কেনেকে বনাইছা কৈছে হেৰি, আমি যে হেৰি কেৰাহিত তেল মাৰি দিও সেনেকে মানে তেল মাৰি দিয়া নাই তেল মাৰি দিয়া নাই মানে। এতিয়া ধৰি লোৱা মাছখিনি কেৰাহিত দি, অ' কেৰাহিত মাছখিনি কেৰাহিত দি কেঁচা জলকীয়া ফালি দিছে, উম তাৰ পিছত পিয়াজ দিছে নহৰু দিছে। হালধি জলকীয়া জিৰা তাৰ পিছত আকৌ আৰু এটা আছে নহয় বঙালী নিমধু বুলি কওঁ আও। তোমালোকে কি কোৱা নাজানো। সেইয়াদি। হয়। অ' দীঘল নহয় দী দীঘল দীঘল পাত কেইটা
অ' অ'।
উ। চাইদত যে কাটা কটা কিতা
অ' সেইবিলাক আমাৰ ঘৰত বহুত আছে চিনি পাও, মই খাই থাকো মাজে মাজে। চাটনি বনাই পেলাই খাওঁ কেতিয়াবা দালি চালি
হয় হয় হয় অ' এতিয়া মানে সে সৰু মাছ খিনিত দিছে খাই বহুত ভাল লাগিল খাই, এনেকে কৈছো। উম আকৌ ডাঙৰ মাছখিনি মানে কি? বিলাহীত দি বনাইছে। বিলাহী আৰু আলু দি বনাইছে। অলপ জোল কমকে দিছে আৰু, বেছি দিয়া নাই। খুব ভাল লাগিছে খাই। আকৌ কচু খিনি ক'লা ক কচু যে, ক'লা কচু খিনি মানে, হেৰি কচু হেৰি ক'লা কচু সিহঁতৰ বাৰীতে আছে। ক'লা কচু সিহঁতৰ বাৰীতে আছে মানে। হা? নাই-নাই-নাই হেৰি লোকেল মূৰ্গী যে লোকেল মূৰ্গী দি বনাইছে। হুম কচু খিনি মই সুধিছো। নহয় মই-মই-মইও খাই পোৱা নাই। তাইক সুধিছো মই কেনেকে বনাইছে। কৈছে হেৰি লোকেল মুৰ্গী খিনি মানে একদম ধুনীয়াকে তেলত দি বঢ়িয়াকে বনাই লৈছে, তাপাছত পিয়াজ নহৰু আদা পাঁচফোৰণ আৰু হাই লং-ইলাচী আৰু এইবিলাক দি, এনকে ধুনীয়াকে মানে বনাই লৈছে। তিনিবাৰ-চাৰিবাৰ মান মানে ভজাই লৈছে আৰু পানী ধৰি ল' অলপ বেছি পানী নহয় অলপ অলপ যে আমি যে হাত ধুও, সেই নিচিনাকে অলপ অলপ ছটিয়াই সিজাই লৈছে। সিজোৱাৰ পিছত তেতিয়া মানে আকৌ এবাৰ পানী দিয়ে। সেনেকৈ সিজাই লৈ তিনিবাৰ মান দিয়াৰ পিছত অ' কম-কমকে পানী দি হয়-হয় কমাই-কমাই পানীখিনি মানে সিজাই সিজাই লৈ, তাৰপিছত কচু খিনি ধুনীয়াকে কাটি হ'লে অলপ দীঘল দীঘলকে কাটি দীঘল দীঘলকে কাটি ধুই ধুনীয়াকে ধৰি লোৱা মাংসখিনি হৈ গল আৰু। তাৰ পিছত কচুখিনি দিছে, কচুখিনি দিওঁতে কচুৰ পৰা অলপ পানী ওলাইছে। হয় সেই পানী খিনি অ সেইখিনি মজ খোৱাৰ- খোৱাৰ পিছত এতিয়া মানে কি আকৌ পানী দিছে। দি লৈ পেলেই ধুনীয়াকে সিজিব দিছে বস্তু একে মম গলাৰ নিচিনা গলি গৈ
উম তুমি মানে সুধিছা, কেনেকে বনাই মানে।
অ মই সুধিছিলো। মই তাইক সুধিছো, তাই কেনেকে বনাই‌ চাওঁ চাই আছো নহয় মই। উম ধৰি লক কচুখিনি বনাব ওলাইছে আৰু যেতিয়াই মই পাইছো গৈ, তেতিয়া চাইছো এদিনো নোখোৱা বস্তু যেতিয়া হয়, উ সেইকাৰণে চাই আছো বিলাক। অ হয় দিয়া তুমি ঠিকে কৈছা। বেলেগে বনালে বা খা হি নিজে যিমান নবনাওক, তাৰ পিছত যে লোকে বনালে আও বেছি ভাল লাগে। আমি বাৰু বনাই খোৱা নাই সেনেকে। সিহঁতৰ পিনে মানে সেনেকে বনাই খাই যে, বহুত উম
মামাহাতৰ পৰা, অ-অ-অ মামাহাতৰ পৰা যে আহি এ মামাৰ হঁতৰ ঘৰত যে আহিছো, মামী চেপা মাছৰ ভত্তা দিছে মাছৰ ভত্তা, চেপ ভত্তা কৰিছে ইমান ভাল লাগিছে খাই।
অ', চেপা মাছৰ ভত্তাখিনি কেনেকে কৰিছে কেনেকে কৰিছে?
একৈছে নহৰু আদা কেঁচা
অ', ঠিকেই হয়, অলপ চেপা না চেপা মাছত আদা দিয়ে জানো? আমি আকৌ আদা নিদিওঁ দিয়া।
অ দিছে। মই সুধিছো আ- আদা-আদা দিছে, নহৰু দি, কেঁচা জলকীয়া দিছে, মাছটো অলপ ভাজি লৈছে।
অ আমিও তেনেকে লওঁ, আমিও মানে সেনেকে নলও সেনেকে, আমি কি কম হেৰি ৰঙালাও পাত যে, হেৰি অ ৰঙালাও পাতৰ হেৰি চেপা মাছটো ধুনীয়াকে হেৰি ধুই লওঁ। হা চুন চুণ অকন নতন চুণ দি এ ধুনীয়াকে মাছটো ধুই একে চাফা কৰি লওঁ নহ'লে এটা গোন্ধ আহে যে সেইকাৰণে উম, ধুই লওঁ চুনদি ধুই লৈ তেতিয়া ৰঙালাও পাতটো লৈ আনো ৰঙালাও পাতটো ধুই লওঁ, ধুই লৈ ৰঙালা পাটৰ মাজতে চেপা মাছ জোহা এটা বা দু দুটা দিওঁ, দি লৈ তাৰপিছত সলা যে সেই মাটিৰ যে সলা হেৰি চলা চলি পিঠা যে বনাই। সেয়া তাতহে দিওঁ, তেয়া শলাদ দিওঁ শলাদ দিলে মানে ন শলাদ অ', শলাত দিলে মানে পোৱা নাযায় বস্তুটো। সেইটো কাৰণে শলাত দিওঁ দি লৈ তাৰপিছত লুটীয়া পুটীয়া কৰি দিওঁ নহয় অলপ সিজে সিজিলেটো বুজি পোৱা যায় হয় সৰু হৈ যায় একদম লাও পাতটো লাও পাতটো ধৰি লও মৌ সিজাই সৰু হৈ যায় অ', সিজিলেটো গমেই পাওঁ, তেতিয়া পিছত নহৰু ক নহৰু খিনি আকৌ জলকীয়া খিনি পিয়াজ খিনি ধুনীয়াকে শেষ লকে ভাজি লওঁ। শলাতে ভাজি লয় উম, তাৰপিছত কি কৰোঁ
তেল ব্যৱহাৰ নকৰে আৰু।
অ', নাই- নাই -নাই চেপা মাছত তেল ব্যৱহাৰ নকৰে। তেতিয়া মানে কি হেৰি গৰম কৰা, তাৰ পিছত পাটাত পিচি লওঁ। পাটাত হুম, পিচি তাৰ পিছত তেখেত তেল একমানো ব্যৱহাৰ কৰিব নালাগে আৰ। যেতিয়া পাতত পিচি লওঁ হুম, তেতিয়া গোটেই খিনি ফেলাই কেমিচক জলকীয়াখিনিও পিছু মাকৰ ৰহুন আবাক হেৰি পিয়াজ খিনিও পিচি লওঁ তেতিয়াও আকৌ মাছখিনিও মাছখিনিও পিচি লয় তেতিয়া পিছত পিছত তেতিয়া একেলগ কৰি লওঁ, একেলগ কৰি দিওঁ তেতিয়া দিয়াৰ পিছত পাতাত যে লাগি থাকে অলপ, অলপ তাত মানে হেৰি মই বহুত ভাল পাওঁ দিয়া। হেৰি ৱা ভাত কেইটামান লৈ পাতা খন মুচি পাতা খন মুচি কি খাও ইমান ভাল লাগে খাই।
অ', পাইছো পাইছো কেতিয়াবা কেতিয়াবা ময়ো খাওঁ তেনেকে।
হয় হয় হয়, মই ইমান ভাল পাওঁ খাই নহয় পাতাখন মুচি পেলাই বেছি ভাতকেইটা বেছি খাই ভাল লাগে শুকান শুকান হৈ থাকে আৰু - আৰু চাউল নহয় আৰৈ চাউলৰ ন নহয় আৰৈ চাউলৰ ভাত নহয় উহা চাউলৰ ভাত।
অচলা ভাত গৰম গৰম লৈ কিনে অ', পানী লব লাগে, বহুত ভাল লাগে, দুপৰীয়া টাইমত - দুপৰীয়া টাইমত, এইটো টাইমত খাব লাগে। ভাল লাগে বহুত অ',
এ দুপৰীয়া মানে এতিয়া মই হেৰি বেছি একো বস্তু বনোৱা নাই। এইয়া হেৰি কল পচলা যে গৰমৰ কাৰণে কলপচলা পচলা এটা আনিছো আনি লৈ তেতিয়া ধৰি ল' অকল পচলাটো অ' চকলা চকলা কাটি লৈ অলপ খুন্দি লৈছো, শুননি আছে যে। এ তাতে অলপ খুন্দি লৈছো খুন্দি লৈ তাৰ পিছত আকৌ এ ক'লা মাহ কেইটামান দিছো তাৰপিছত দালি অকমান দিছো দালি মানে মচুৰ দালি যে। উম, সেইটো মচুৰ দালি কেইটা মানে একটা পাত পিচি দিছো কলা মাহ কেইটা মানে পিচি দিয়া নাই অলপ অলপ অলপ গোটা হৈ থাকাকে দিছো আৰু।
তিয়াই থৈছিলে ন' ভিজাই থব লাগে ন'
অ', ভেন হিজাই থৈছো, হিজাই থৈ লৈ তাৰপিছত ন হেৰি অ যেতিয়া কলা মাছ সিজিছে তেতিয়া কলম সাজিল মানে অকমান ফেতাল দিছো আৰু ভালকে দিয়া নাই আৰু। ধলক গোটা গোটাকে যাতে খাব পাৰো এতিয়া দালি খিনি পিচি দিছো বাৰু। দালিখিনি অলপ পিচি দিছোঁ। পিচি দিলে মানে হেৰি জোলটো অকমান ডাঠ হৈ যায় যে। অ' কল পচলাদি দাথটো নহয়, হয়। হে-হেটোকৰণে ধৰি লোৱা কল পচলা অ' তাৰ পিছত কল পচলা খিনি বনাইছো বনাই লৈ তাৰপিছত দালি খিনি দিছো তাৰ পিছত কল মাহ খিনি দিছো দি লৈ খাৰ অকমান দিছো। খাৰ অকমান দি অলপ পানী দি সিজাইছো সিজোৱা পিছত তা পিছত আকৌ অলপ পানী দিছো। দি লৈ তিনিবাৰ চাৰিবাৰ মানে মজোৱাৰ পিছত তেতিয়া অলপ মানে মিহলি যাই নহয় বস্তুতো থুপথুপিয় কৰি দিছো থপ থুপিয়ীয়া কৰি দিওঁতে অ' তাৰ পিছত এতিয়া সেই তাকে সেনেকে বনাই পেলাই খাই আহিলো। বহুত ভাল লাগিছে এতিয়া অকমান গৰমৰ কাৰণে বাততে ওলাই আহিছো। বাটত এনে উলাই আহিছোঁ। হা?
মই আকৌ ভাত খাব ওলাইছো হে মাটিমাহৰ খাৰ বনাইছো যে, হে ভাত পি লৈছ ছোহে মানে, লাইনতো গৈছে বহি আছো আৰু খাব ওলাইছো।
হয় হয়, মই ছোৱালী ঘৰত সেয়া খাই আহিলো। আহি লৈ তাৰপিছত আকৌ এইখিনি হেৰি বনাইছো বনাইছো বনাই লৈ থৈ দিছো আৰু ৰাতি তেতিয়া গধূলি সময়ত বনাব মন নাযায় যে তেয়া গৰমৰ কাৰণে।
দেৰিকে যাম যে এতিয়া নাযাওঁ মানে অলপ পিছত যাম আৰু। সেইটো কাৰণে খাই বোৰ অলপ ভাগৰ মাৰি লওঁ তাৰ পিছত অ' হ'ব দিয়া ৰাখিছোঁ কাইলৈ লগ পাম। অ' ঠিক আছে।